হেল্ল'! অ', ঘৰতে আছা?
অ', ঘৰতে আছোঁ, ঘৰতে আছোঁ।
অ', অ'। আচ্ছা, হেৰি ভাইটি, মই মানে অ', অহা মাহত মই মানে হেৰি তোমালোকৰ এ, সেই বৰপেটাৰ ফালে যাম বুলি ভাবিছোঁ হা, এ, ত' সেইফালে কিবা কি, কি চাব লগা বস্তু আছেনো? মই যোৱা নাই। সেইকাৰণে সুধিছোঁ তোমাক।
বৰপেটাত বিশেষ চাব লগা একোৱা নাই, চালে খালি বৰপেটা মা চহৰত সেই আছে, এই সত্ৰখন আছে বৰপেটা সত্ৰখন চাব পা-পাৰিবা।
আচ্ছা।
সেইখনে, সেইখনে চাব লগা বৰ্তমান উম। আৰু বিশেষ তেনে বৰপেটাত তেনেকুৱা চাব লগা বিশেষ একো নাই হা
আচ্ছা, আচ্ছা ত' মই যদি হয় মই যদি, মই যদি যাওঁ মই ধৰা ৰাতিপুৱা গ'লে আবেলি আহিব পাৰিম নে?
পাৰিবা, পাৰিবা, পাৰিবা দুঘণ্টাৰ ৰাস্তাহে গুৱাহাটীৰ পৰা
হয়।
ব, মানে ধৰা তুমি যদি আ, ৰাতিপুৱা যদি ছটাত উঠা
হা, হা
বৰপেটা বৰপেটা টাউন তুমি, আঠটা আ-চাৰে আঠটামান বজাত পোৱা-পাই যাবা হম।
আচ্ছা, ত' সত্ৰখন চালোঁ তাতে
বা-বা ন-নটাতে পালা চাব চা নটাতে পালা ধৰা, ন-নটাত উ, নটাত তুমি যদি সত্ৰ যোৱা, কিমান-কিমান সময় চাবা সতৰখন? হা, এ-এক ঘন্টাতে হৈ যায়, এক ঘন্টা নালাগে সত্ৰখন চাওঁতে হা। মানে তাৰপিছত সত্ৰখন চালা, টাউনখন অকনমান ঘূৰিলা হা ঘুৰা ফুৰা কৰি তুমি বাৰটা মান বজাত, তুমি ৰিটাৰ্ণ এ হব পাৰিবা আৰু গুৱাহাটীলৈ। কিমান সময় লাগিব, বাৰটাত যদি তুমি গাড়ীতো তুমি তিনটাততো পাবাই।
তিনটাত পাম নেকি? অ', ঠিক আছে তাৰমানে অন্য নহয় মই দে দেখা নাই ন', সেইকাৰণে মই বোলো বৰপেটা চহৰ খন এবাৰ ঘূৰি আহো এ, হা হা। হলীত গৈছিল, হলীত মানে এ-একবাৰ গৈছিল এতিয়া নহব বহুত বছৰৰ আগতে।
হলীততো তেতিয়া বেলেগ, এতিয়া আৰু মানে মানে মানুহ ভৰিত থাই মানে মানে ঠায়ে নহয় হা।
হয় হয়, হয় হয়, তেনেকে ভালকে চোৱা নাই পাহৰি গৈছো, সৰুতে গৈছিলো তেনেকে অলপ তেনেকে
ভিতৰলে গৈছা নেকি?
মহামায়া যোৱা নাই অ', ভাইটি, মহামায়া গলে ৰিটাৰ্ণ হ'ব পাৰি নে নাই আহিব পাৰি নে?
উম, গুৱাহাটীৰ পৰা না?
গুৱাহাটীৰ পৰা তাকেতো।
গুৱাহাটীৰ পৰাও ঘূৰি আহোত
মই বাৰু প্ৰাই-পাৰ্চ-প্ৰাইভেট গাড়ী লম ধৰা পাৰ প্ৰাইভেট গাড়ীয়ে ভ-ভাড়া কৰি লম।
প্ৰাইভেট গাড়ী ললেও পাৰিব। বা তথাপিও অকণমান ৰাতি হৈ যাব নটা দহটা বাজিব। সজে পাজ থ থাকিব
তাৰমানে কথাটো হ'ল মোৰ সেইফালে চিনাকি মানুহ কোনো নাই ৰাতি যে থাকিম। আহ তেনেকে চিনাকি মানুহ নাই সেইটো কাৰণে সুধিছিলো।
মোৰ মতে প্ৰাইভেট গাড়ী লৈ ধুবুৰীলৈ যোৱতকে তুমি মানে হোতেলতে থাকা।
হোটেলত থকা ভাল হ'ব ন ঠিকেই কৈছা। অ আচ্ছা এই মন্দিৰটোৰ বোলে বহুত নাম শুনি আছো বহু দিন আগৰ পৰা হয়নে। এই মানে মহামায়া মন্দিৰৰ।
গৈছো মই মহামায়া মন্দিৰতো ঘূৰিছো গোটেইখিনি ঘূৰিছো।
হয় হয় নহয় মানে এইটো বহুত মানে ফেমাচ বোলে বহুত মানে হেৰি
অ বহুত বিখ্যাত বহুত বিখ্যাত মন্দিৰ আমি সৰুৰ পৰা শুনিছো সেই মহামায়া মন্দিৰটো।
হয় হয় হয়। এ তাকেতো মানে দূৰত কাৰণে হোৱা নাই।
টাউন নোপোৱাতে পাই তুমি গুৱাহাটীৰ পৰা গ'লে ধুবুৰী টাউন নোপোৱাতে পাবা।
আচ্ছা তুমিতো গৈছা ন। কেইবাৰ গলা?
মই এবাৰেই গৈছোঁ।
আচ্ছা আচ্ছা।
মহামায়া মন্দিৰৰ পৰা ধুবুৰী টাউন যাবলৈ গলে মোটামটি আৰু এক ঘণ্টাৰ বাত। উম ধুবুৰী টাউনৰ পৰা।
হয় হয়। মই আৰু ৰিচেন্ট গৈছো অ কোৱাচোন। ৰিচেণ্ট মই গৈছো হেৰিত এই তোমাৰ উম এটা নগাঁওত এটা মন্দিৰ হৈছে ডাঙৰ শিৱ মন্দিৰ সেইটো সকলোতকে ডাঙৰ বুলি ধৰা হয়। হা হয় হয়। মই কিন্তু ষ্টে কৰা নাই মান থকা নাই ৰাতিপুৱা গৈছো। ঘৰ আহি পাইছোঁ নটা আঠটা মানত আহি পাইছোঁ।
অ মানে নগাঁও বেছি দূৰ নহয় গুৱাহাটী
হয় হয় বেছি দূৰ নহয় বাৰু
ম- মহা মহামৃত্যুঞ্জয় মন্দিৰটোত মইও গৈছিলোঁ।
আহ।
সেইটো মইও দেখিছো মহামৃত্যুঞ্জয় মন ডেৰ আৰু বৰদোৱা থান এই দুখন ঠাই ঘূৰিছোঁ ধুবুৰী
অ অ মোৰ তাৰমানে ন দহটাত আহি পাইছো মানে অকমান দেৰি কিয় হ'ল জানানে মই মন্দিৰটো চাইছো আৰু গৈছো যিহেতু মানে ধৰা গাড়ী খন লৈ মই আৰু হেৰিও চাইছো তাতে আকৌ হেৰি আছে নহয় কিবা সত্ৰ হেৰি আছে। হয়নে এই শংকৰদেৱে যে ব হেৰি কৰে সেই সত্ৰ হেৰি খিনিও আছে তাতে। ত তাতেও গৈছিলো মই। অ দু দুটা জোগাই গৈছিলো গৈ পেলাই অহাৰ কাৰণে ৰা মোৰ নাইন থাৰ্টি মান হৈছে দেই ঘৰ আহি পাওঁতে তেনে এই মই বোলো গাড়ীখন লৈ গ'লো যেতিয়া দুটাতে যাওঁ তেনেকে।
উ বৰদোৱা থানত মই গৈছিলো বৰদোৱা থানতটো বাঃ কিমান মানুহ হয়। হা বহুত মানুহ হয় আৰু থকা ঠাই আছে নহয় কি ধুনীয়াকে বিলিং কৰি দিছে।
হয় হয় হয় হয় হয়। আৰু এটা কথা তাতে মই চাদৰ মেখেলা পিন্ধি যাব লাগে ন।
সিমান মই নাজানো।
আচ্ছা, মানে হেৰি পিন্ধি যাব লাগে দেখোন তাৰমানে চাদৰ মেখেলা ছোৱালী বিলাকে আৰু ল'ৰাবিলাকে মানে হেৰি পিন্ধিব লাগে যিটো ধুতি আৰু পাঞ্জাৱী, সেইটো নিয়ম মানে।
হয়, হয়, মানে ধুতি পাঞ্জাবী নিপিন্ধ সোমাব নিদিয়ে নেকি তাৰে ভিতৰত?
মাব নিদিয়ে আম-আমি মানে একদম মেইন গেটৰ মেইন হেৰিৰ সোমাব নিদিয়ে নে ভিতৰত সোমাইছো কিন্তু একদম মেইন হেৰিত সোমাব নিদিয়ে।
উম, আগতে মানে এইটো নিয়ম নাছিলে এইটো নতুনকে নিয়ম কৰিলে। অকল মানে অকল মানে যে বৰদোৱা থান সেইটো নহয়। অ'ল অসমত যিমান গোটেই অসমত যিমান মানে সত্ৰ আছে প্ৰত্যেক সত্ৰতে এতিয়া ধুতি আৰু চাদৰ মেখালা পিন্ধি যাব। ব লাগিব। মানে এইটো মানে সত্ৰৰ আ সত্ৰ আগে এইটো নিয়ম কৰিছে মানে এতিয়া লং পেণ্ট চাৰ্ট পিন্ধি বা
হয়, হয়, নাই ভালো লাগে তেনেকে সকলোৱে যেতিয়া পিন্ধে গামোচা এখন গলত লৈ ভালো লাগে ন'।
উম, উম, উম, উম।
হয়, হয়।
তুমি শেহত গৈছা নেকি এই শংকৰদেৱৰ যে ম মানে শেষ নিশ্বাস ত্যাগ কৰিছিল।
উম, উম, নাই, নাই মই সেইটোত যোৱা নাই, তুমি গৈছা?
মই তাতে গৈছোঁ আ তাতে, মই এৰাতি আছোঁ তাতে।
অ', আচ্ছা, আচ্ছা।
এ-এৰাতি মই তাতে আছোঁ।
অ', মোৰ যোৱা হোৱা নাই দিয়া, কোচবিহাৰত ন?
কোচবিহাৰত।
আচ্ছা, আচ্ছা নাই মই যোৱা হোৱা নাই। এতিয়া ৰিচেন্ট মোৰ প্লেনিং দুটা জাগাত আছে, মানে যোৱাৰ এই তুমি যিটো কৰা নেপালৰ যে, তুমি কি ক'লা কাঠমাণ্ডু। সেইটোত মোৰ ইচ্ছা আছে। আৰু তোমাৰ এইফালে আ, মানে এইয়া কি বুলি কাৰ্বি আংলাং, কাৰ্বি আংলাং এই কাৰ্বি আংলংয়ো মই দেখা নাই, সেইখনো এখন ধুনীয়া নেচাৰেল বিউটি থকা বুলি শুনিছোঁ। তাতো যোৱাৰ ইচ্ছা আছে, ত' এইটো আৰু অলপ মানে ফুৰিলে ভাল লাগে, ত' এই দুটাৰ কথা নেক্স মোৰ প্লেনিং আছে আৰু।
তুমি, তুমি বৰাক ভেলিৰ পিনে গৈছা নেকি?
বৰাক ভেলিটো যোৱা নাই ভাইটি, তাতো যোৱা নাই।
বৰাক ভেলীলৈ মই গৈছিলোঁ, সেই শিলচৰত গৈছিলোঁ। বদৰপুৰ, কৰিমগঞ্জ এইবিলাক ঠাই গৈছিলোঁ।
গৈছিলা ন' কেনেকা জেগাটো?
ভাল জেগা, বৰাক ভেলীৰ মই বিশেষকে অসমীয়া গাঁওকিখনলৈ গৈছিলোঁ।
হা, হা, হা
অসমীয়া গাঁও আছে তাতে গৈছিলোঁ, অসমীয়া মানুহৰ ঘৰত এৰাতি আছো মই তাতে, অহ, সিহঁতে বৰ আদৰ কৰি-কৰিছে।
আদৰ কৰে ন আৰু তাৰ ভাষাটো কি আমাৰ পুৰা এনেকে আমি যেনেকে কওঁ তেনেকে কয় নে?
এ একেই ভাষা, এনেকেই কয়। মাজে মাজে কি হয় সিহঁতৰ মানে কথা কোৱাতে দিনতা স টো দিনতা চ দৰে কয় হা। মানে আমি কওঁ সংবিধান বুলি তাহন কেতিয়াবা সংবিধান বুলি কৈ দিয়ে হা।
আচ্ছা আচ্ছা, হয় হয় হয়।
সজাগাত কেতিয়াবা সিহঁতে স্ব-উচ্চাৰণ কৰি দিয়ে। অ' কিন্তু কেতিয়াব কেতিয়াবাহে কৰে বাৰে বাৰে নকৰে।
হয় হয়, মানে ঠাই ভেদে মানে বস্তু এটাৰ প্ৰনাউনচন বেলেগ হয় ন। তেনেকুৱা যেনেকে ধৰা গুৱাহাটীত, গুৱাহাটী আৰু নল বৰীয়া প্ৰায় একে কিন্তু অকমান উচ্চাৰণৰ বেলেগ হয়। যেনে আমি ধৰা জ্বলা বুলি কওঁ, সেইফালে কয় ভোজলোক অলপ মানে বেলেগ। কিছুমান শব্দ বেলেগ, চব নহয় কিন্তু বুজি পোৱা যায় তেনে। কুৱা আৰু। আৰু
ন ভাল লাগিছিলে ভাল লাগিছিলে ভাল লাগিছিলে এই বৰাক ভেলি এৰিয়াটো ঘুৰি মোৰ বহুত ভাল লাগিছিলে
অ হয় হয়
কেতিয়াবা সময় সুবিধা পালে মই আকৌ যাম বাৰু সেইটো পিনে উম সেই পিনে যাম
অ তুমি অৰুণাচল গৈছানে নাই অৰুণাচল
নাই নাই অৰুণাচল মই যোৱা নাই
হ মোৰ অৰুণাচলতো যাব মন আছে অৰুণাচল কিন্তু এইবিলাক জাগাত মানে আমি চিনি নাপাও ন চ মানে অকলে যোৱাটো ঠিক নহয় বুলি ভাবো যে কোনোবা জনা মানুহ লগত যোৱাটো বেছি ভাল হয় হয়নে
মানে সেইবিলাক ঠাইত গলে এটা মানে এটা মানে ভয় আছে মানে কি সিহঁতৰ ভাষাটো আমি বুজি নাপাওঁ আমাৰ ভাষা সিহঁতে বুজি নাপায় হা সেইটোৱে ভাষাটোৰ প্ৰব্লেম আহি যায়
হয় হয় মানে কোনোবা আগতে যোৱা তেনেক কে ধৰা গলে তেতিয়া অলপ ভাল হয় আৰু অৰুণাচলখন বহুত ধুনীয়া বুলি মই শুনিছো বহুত ধুনীয়া এখন আহ পাহাৰোৱা ঠাই ত তেনেকেই অকমান অ ধৰা আমি যিহেতু আছো এনেকে লাইফত অকমান তেনেকে ফুৰিবও লাগে হয়নে
হয় হয় হয় যাব লাগে পাৰিলে
আৰু নেক্সট প্লেনিং এইখিনি আছে আমাৰ ঠিক আছে তেনেহ'লে ৰাখিছোঁ বাৰু ন
অ ঠিক আছে পিছত তুমি আকৌ ফোন কৰিবা হা
ঠিক আছে মই পিছত আকৌ ফোন কৰিম